এতিয়া
অ', আছো এনে।
হয় নেকি, চাহ পানী খালা? হয় নেকি? কি কৰি আছা?
বাগৰ দি আছো।
উম, উম, উম এ কামত যোৱা নাই আজি?
কামত যোৱা নাই দেখোন।
অ', বৰষুণ পৰিছিল নেকি?
বৰষুণ বিৰাট বৰষুণ ডাঙৰ বৰষুণ বানপানী হ'ব নেকি!
অ', আমাৰ এয়াতে বহুত বৰষুণ আছে এই লাইনটা আহিল।
ক'ত আছা?
এনেই বাটতে আছো।
ক'তে আছা?
বাটত বাটত।
কোন কোন আছে লগত?
এ ফাটুল চক্ৰ মই আৰু এ বনজিত।
হয় নেকি?
উম, অ'। অইটো। অই এটা কথা আছিল। মানে মানে কালিলে ৰাতিপুৱাৰ নটা মান বজাত খেলা হ'ব।
ক্লাবত মই অহাকালি অহাকালি কাম আছে মোৰ কাম থাকিলে কামত যাম।
কামত যাবা নেকি?
দিনটো ভাল হ'লে কামত যাব লাগিব।
অ', অ', এবাৰ প্ৰণৱক জনাই দিবা।
প্ৰণৱক?
অ', মানে কালি ৰাতিপুৱাই হ'ব খে মানে ভা ভাবি লওঁক আমাৰ এদিন আমাৰ হৈ যাম।
অ'।
ডাঙৰ ডাঙৰ চাই আৰু সৰু পোৱালীবিলাক পোৱালি পোৱলি হ'ব।
পোৱালি পোৱালি এইবোৰ কি পংকজ
অ', পংকজ অ' সেইবিলাকে হ'ব পুনু। সিহঁতে এক চাইড আমি এক চাইড উঠি যাম।
অ', পাৰা যায়, মই প্ৰণৱক জনাই দিম কথাটো বুজিছা।
ৰাতিপুৱা নটা বজাত হা চাৰে আঠটা মানত যায় এতিয়া থাকিম ক্লাবত।
আমাৰ আমাৰ টিমত কোন কোন আছে?
আমাৰ টিমত না নিতেশ, মই, তুমি, ৰূপকোৱৰ তাৰ পৰা ৰাজু হ'ব তাৰ পৰা প্ৰণৱ প্ৰণৱো হ'ল চাগে। তাৰ অ', কিংকৰ আহিব শীতৰ কাৰণে
অ' অ'! হ'ব যদি, দিনটো কাম-কাম নহ'লেতো, খেলিম। কাম হ'লে, কামত যাব লাগিব বুজিছা ন'।
এ, এদিন কাম নগ'লে, একো নহয়, দিয়া!
একো নহয়, দিয়া মানে, চাৰিদিন নগ'লোৱে। মানুহজনক কি, লগৰ কি, তোক মানুহজনকটো ঠগাই আছোঁ, বুজিছা!
আকৌ, এবাৰ ঠগাই দিয়া।
মই ঠগালে কি, মই ঠগালে নহ'ব, নহয়। আৰু মোৰ লগত আৰু বেলেগে আছে না, সিহঁতে, সিহঁতৰ লষ্ট হৈ যায়, পিছত মোৰ কাৰণে।
এ, বন্ধ হ'ব বোলে, নাযায় চাগে, কালিও।
কোন?
মনোজিত।
মনোজিত অহা, অহাকালি নাযায়।
শুনিলোঁ। উম!
চাওঁ, কি হয়!
ঠিক আছে, যদি যোৱাটো, এবাৰ ৰাতিপুৱা মাতি দিম।
অ' অ'!
আহিবা নেকি ফিল্ডলে?
ফিল্ডলে এতিয়া, এতিয়া নাযাওঁ দিয়া। এতিয়া, গাটো বেয়া, অলপ! মোৰ তাৰমানে, পইচাটো, নোসোমালে মোৰ, বুজিছা নহয়।
সোমোৱাই নাই নেকি?
সোমোৱা নাই। মই চাই, চেক কৰিছোঁ, সোমোৱাই নাই এতিয়াও।
অ'! ইহঁতৰ বোলে, সোমালে, পাৰ্টি দিয়ে। সিহঁতৰ গোটৰে সোমাইছে, পাৰ্টি দিয়ে বোলে। মাতিল আকৌ। ঠিক আছে দিয়া, ঠিক আছে, ঠিক আছে।
উম! এতিয়া, পাৰ্টি- চাৰ্টি কৰিবা নেকি, তোমালোকে?
অ'! ‌কৰোঁ। আহি, আহিলে আহি যোৱা।
এ মই নাযাওঁ দিয়া, ভাই। তোমালোকে কৰা।
ঠিক আছে, আকৌ
ঠিক আছে, চৈত্যবানৰ লগত কথা পতা।
অ' অ'!
হেল্ল'?
অ'! হেল্ল'? মোৰ নোসোমালে, বে। হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল?